হেল্ল'
শুনিছা
অ কি কৰিছা
মই এনেই তুমি বহি আছো আৰু তুমি
এ মই বহি আছো আজি ঘপকতে মনত পৰিলে
অ এনেই মানে কি কৰি আছা আগতেতো স্কুল নত একেলগে পঢ়ছিলো ন
তাকে মই ভাবিছো ঘপকতে ইমান দিনৰ পিছত ঘপকতে মনত কৰিলে ইয়াৰ
অ মানে কি ক'ব আৰু স্কুল তো পিছত তোমাৰ কলেজত আছো ন এতিয়া মানে কলেজত বহুত বহত কাম দিয়ে ন এচাইনমেন্ট দিয়ে আকৌ কিবা কিবি লিখিবও লাগে চ' সেইকাৰণে মানে টাইমে নাপাও চ ইতিাতো গৰম বন্ধ দিছে ন সকাৰণে তোমাক ক লওঁ বোলো
তাকেে মানে স্কুলৰ কানণ্ডবলাক পাহৰি গ'ল সিয় মানে এজনীকো পাহৰি গল সেইকাৰণ
কি কৰি আছা
এনেই আছো আৰু বহি আছো
আচ্ছা ভাত খেলা আচ্ছা আচ্ছা খবৰ ভালেইেতো ন
উম ভালে
আচ্া আচ্ছা আগৰ মোৰো ভালেই এ দিয়া এই কি কবা আগৰ দিনৰ কথাবিলাক ইমান মনত পৰে ন
তাকে হে ন। সেইকাৰণে সেই কাৰণেতো ফোন কৰা হৈছে আজি ন।
অ', তো আগতে আমি কেনেকে স্কুলত খেলিছিলো এনেকে তোমাৰ লাঞ্চ ব্ৰেক দিওঁতে কেনেকে স্কুলত খাইছিলো। আকৌ এনেই খেল ধূলা কৰিছিলো ভাল লাগে ন।
তাকে স্পৰ্ট ডে
অ', সেইটোয়েো তোমাৰ মনত পৰে নে নপৰে।
কৰেঢ অ বহুত স্কুল লাইফত ইমান খিনি কান্ড কৰি থৈছো। ত কেনেকে মনত নপৰিব ছাৰক গাড়ী ভাঙাব ধৰি তেনেকে ক্লাছ ৰুমত মাৰ আহ চিথা ছাৰৰ গাড়ী ভাঙো।
সেইটোয়েইটো ন তুমিতো অলপমান বদমাছ আছিলা বাৰু মোৰ খান্তসস্ত আছিলো ন।
উ বহুত মোৰ কান্দখিনি তুমিও আছিলা ন লগতে।
অ', কিন্তু তুমিয় মোক কোৱা এইবিলাক কৰিবলৈ তেতিয়াই মই লগৰ বুলে কৰো।
তাকে এতিয়া কান্দ খিনি মোক অকলে ভাগ দিছে।
অ সেইটোৱে।
উম।
বাকী কি কয় অ', মই ভাবি আছিলো কি আমাৰ স্কুলত যাম বুলি আকৌ এনে চব লগৰ খিনি মিলি যাবা নেকি মোৰ লগত।
পাৰি তোমাৰ লগত।
পাৰি ন।
উম পাৰিতো বাৰু স্কুলখন আকবাৰ চোৱাও হয় হ'ব।
সেইটোয়ে আগৰ দিনৰ মানে আমাৰ প্ৰফেচাৰ খিনিৰ লগত কথা পতৰাও ভালকে হুব যাব ন।
অ সেইটোয়েদিনৰ পিছত লগ পাম ন আকৌ ভালো লাগিব মনতটো জেগা খিনিও আকৌ চোৱা হৈ যাব।
সেইটোয়ে আকৌতো এনেইতো টিচাৰ বিলাকেতো মনত নাৰাখে বাৰু এইবিলাক মানুহ কিন্তু আমি যি যি কাণ্ড কৰি থৈছো আমাক তটো মনতে ৰাখিব ন। সেইটো এইটো।
উম।
বাকী কি কয় আমাৰ তোমাৰ মত আছেবাৰ যে লাঞ্চ ব্ৰেকত যে মই এবাৰ মেগী আনি ছিলো। মই যে এইবাৰ লঞ্চ কৰি অ তাৰপিছত তুমি কি কৰিলা মোৰ মেগীটো যে পেলাই দিছিলা স্কুলত মনত আছে।
অ', সেইটো পাহৰিলো বাৰু।
অ', পাহৰিলো নেকি।
পাহৰিলে মোক কাম নামই পাহৰি যাওঁ।
হে কি কবা মই জানা সেইদিনা যে পুৰা দিনতটো একো খোৱাইে নাছিলো। না তুমি পেলাই দিয়া পিছত মনতটো
অ', তুমি দিছিলা বাৰু তেতিয়াও মই যে নাখালো খঙত তুমি মোৰ টিফিন টো পেলাই দিলা স্কুলত সেইকাৰণে মোৰ মনটো বেয়া আছিল ন।
অ মোৰ টিফিন টো দি দিছিলো তুমি নিজেহে নাখালা তুমি সেওকে মানে নাখালা এতিয়া মই সঁচাকে লাভ এটা খাই আছা নহয়।
অ', এতিয়াতো খাই আছো আৰু সেইটোয়ে এইবিলাকেই কথা মন কৰে আৰু কি কবা।
তেতিয়া নাখালা নাই এতিয়া পাৰ হৈ গ'ল সেই দিনটো দিয়া এতিয়া মনত নেপেলাবা মোক কান্দাবিলাক বেয়া লাগি যায় নহয়।
অ', গম পাইছোঁ দিয়া বাকী তোমাৰ মনত আছে আমি আমি যে এবাৰ পি নিক গৈছিলোঁ স্কুলৰ ফালৰ পৰা।
গৈছিলোঁ বাৰু দে বৰ ভাল লাগিছিলে।
অ', আমি ক'ত গৈছো বা জেগাতো মনত আছে তোমাৰ? অ', দেৱী সিংহাত গৈছিলো ন'।
বা দেৱী সিংঘাত।
অ', সেইটোৱে কি ধুনীয়া লাগিছিল জাগাতো মানে। এনেকুৱা পানী আছিলে আকৌ আমি তাত পিকনিক কৰিছিলোঁ মানে তুমি তো এনেইটো টিচাৰবিলাকে অ', আগৰ টিচাৰবিলাকেতো এনে ভাত চাত বনাই ন' ভাত ভাজি মাং স কিন্তু আমি যে ক অ কিন্তু আমিও যে কৈছিলো যে আমিও বনাই দিওঁ আপোনাক অলপ হেল্প কৰি দিওঁ তেনেকুৱা তুমি আৰু মই যে ভাল কে আৰু চাউলতো সিজাই দিছিলো।
নিদিলে ন পিছত ভালকে বেছিকৈ কৰিবলৈ না কেইটামানহে দিব দিলে।
অ সেইটো হয় বাৰু।
ছাৰহঁতে বেয়া পায় ন পোৱালিহঁতেনে কৰাবোলে আৰু আমি যিটোহে তীখৰ পোৱালি জানে ছাৰে আমি কেনেকুৱা কি কৰিম।
সেইটোয়েতো নো আমি কিবা গণ্ডগোল কৰিলে তাতো আক।
সেইটোৱে যদি জেহেৰ খুৱাই নু।
অ তোমাৰ কি কোৱা মই জানা পাঁচটা দিম খাইছিলো সেইদিনাত।
তাকে তাকে মোৰ মনত নাই মই ইমান খাব ন মই নাখাওঁ নহয় ইমান দা।
অ কিন্তু তুমি সেইদিনা দছটা খাইছিলা দিম। আমাৰ স্কুলট্ৰিপটোত আকৌ তাৰ পিছত তুমি ভাতে নাখালা তাৰ পিছত জানা। তোমাৰ পেট ভৰি গ'ল ন তুমিয়ে খাইছিলা মোৰ মনত আছে তো।
তুমি মোৰ কথাই মনত ৰাখিবা মই নাই খোৱা।
অ হয় নেকি? আত্চ্ছা আত্চ আত্চ্ছা আত্চ্ছা বেলেগ বেলেগ হ'ব চাগে। এইটোৱে এই হুম?
চবতে মোকেই দেখা।
অ তুমি মানে মোৰ প্ৰিয় আছিলা ন স্কুল টাইমত। সেইটোয়ে এইকাৰণে আৰু।
তাকে।
বাকী, কি কয় তুমি! আমাৰ যে, হোমৱৰ্ক দিয়ে যে স্কুলত।
উম, মই তোমাৰ সেইপিনে গৈ আহোঁ।
অ'! তুমি যে, মোক দি দি দিয়া, তুমি আকৌ, পঢ়াতো বেয়া আছি ছিলা আগতে। চব বস্তু মোৰ পৰাই ক'ৰবা, পঢ়া
ইমানো নাছিলোঁ দিয়া, ইমানো নাছিলোঁ। তোমাৰ খিনি মই, ছ'চিয়েলৰ গোটেইখিনি মইয়ে কৰি দিওঁ।
হ'ব দিয়া, তুমি মেথছ আৰু ছাইন্সত যে ফেইল কৰিছিলা, মনত আছে?
মই নাই কৰা, তুমিহে কৰিছিলা।
পঢ়াত চোকা আছিলোঁ। মোক যে চবক, মই টপ আছিলোঁ, জানা স্কুলত!
দেখা আছিলে, কিমান তুমি টপ। তুমি টপ নাছিলা, তুমি ফ্লপ আছিলা।
অ'! বা এনেকুৱা ক'লা ন'! তোমাৰ মো হোমৱৰ্ক খিনি কৰি দিছিলোঁ, আগৰ দিনত।
মই ছ'চিয়েলত পঢ়ি দিছিলোঁ নহয়, ফিফটি- ফিফটি হৈ গৈছিলে।
বা! মই তোমাৰ তিনিটা ছাবজেক্টৰ হোমৱৰ্ক কৰি দিওঁ, স্কুলৰ টাইমত। তুমি বা এটা ছাবজেক্ট কৰি দিয়ে সেইটো কত ফিফটি ফিফটি হ'ব
চ'চিয়েলত যে ইমান লম্বা লম্বা লিখিব লাগে সেইখিনি যে লিখি দিছিলো হৈ গল
শুব দিয়া শুব দিয়া মানিলো আৰু কিনো কম আৰু তোমাক শুব দিয়া ধন্যবাদ ধন্যবাদ
এয়া ওচতে আছোহি ৰ
অ ঠিক আছে থেংক ইউ।
দিম এতিয়া কি আৰু কিবা
আৰু কিবা এনেকে মই ভাবি আছো। কি আকৌ স্কুল লাইফতো পঢ়িব মন আছে ন কিন্তু এতিয়াতো পঢ়িব নোৱাৰি আৰু।
না না না দে তোমাৰ গোলিন গয় তোমাৰ গুলো গুলো পোৱালিকেইটাক দিন আহিছে।
অ সেইটোৱে আৰু মাকজনীয়ে পোৱা নাই আৰু।
তাকে বিচাৰা
সেইটোয়ে তুমি বনিবা নেকি?
পাৰি।
পাৰিবা ন। ঠিকে আছে দিয়া তেনে ফিক্স ন?
একদম ফিক্স কি কৈছা একদম।
হ'ব দিয়া তেনে ঠিকে আছে হ'ব দিয়া। ঠিকে আছে আকৌ কি কয় আমি সিন্তকো মানে চিম স্কুলতে পঢ়াম ন? স্কুলতটো ভালে আছিলে, হেল্ল' অ সেইটোৱে
তাকে
আকৌ মা ন জান মাষ্টৰ এজন যে আমাৰ চাইন্স পঢ়াইছিলে। অ স্কুলত তোমাৰ তাৰপিছত আমাক যে থিয় কৰি থয় দিয়ে। মত আছে কেনেকে মোক কৰিছিলে মানে কি হ'ল এদিন আমি দুটাই কথা পাতি আছিলো ন স্কুল দিনাত তেতিয়া মানে তুম মি মোক কিবা কিবি সুধি আছিলা তাৰ পিছত মই তোমাক কলো আৰু যেতিয়া আমাক ছাৰে দেখিলে তেতিয়া মো কথা পতা দেখিলে। তুমি তেতিয়া চুপ আছিলা, তুমি শুনি আছিলা ন, তি এইকাণে। মোক পানিচমেণ্টটো দিলে, তুমি বাচি গ'লা।
মই মনে মনে যে ইমান ভাল পাইছিলোঁ।
হয় নেকি?
কুত
তুমি মানে আগতে স্কুল দিনত ইমান মোক ফচাই থৈছা ন'।
এ, এতিয়াও ফচাই থৈছো দিয়া।
সেইটোয়েতো তুমি কি ক'ম আৰু। তুমি ওল ওল-ওলাব মনো নাযায় ন'।
তাকেহে মই ফচাইয়ে থওঁ তোমাক।
অ' অ' থৈ দিয়া একো কথা নাই।
একদম।
উম।
তাতে ফচি বেয়া নোপোৱা নহয় ন?
অ'।
ত' চলটা হে।
এ, চলিব দিয়া।
উম, নচলিলে মই চলাই দিব পাৰোঁ।
অ' হ'ব এতিয়া চাম ন কিমান চলোৱা। সেইটোৱে।
তাকে
এইদিন ভাবি আৰু স্কুলত যোৱা তেনে কেতিয়া লঠব আমাৰ
স্কুলত যোৱাটো শচ্তি প যটো গলে ত কি কলো হেৰি টিচাৰ ডে
টিচাৰ্ছ ডত যাবা
টিচাৰটো ভাল থাকে ন টিচাৰৰ দিনেটো
সেইটো সেইটোয়ে আমি এটা কাম কৰিম টিচাৰৰ আমাৰ যোনবিলাক ভাল ভাল টিচাৰ পাও ন আমি ভালকে চিনাকি আৰু সিনটোৰ কাৰণে মানে কিবা এটা লৈ যাম আৰু কি নহলে
অ হ'ব যিখিনি কাণ্ড আমাক মাৰি মাৰি কৰি থৈ জানো ইমান দামী কৰিব নালাগে আৰু
সেইটোয়ে মানে কি ক'ব আৰু তেতিয়াও ন ভালকে পঢ়াইছো সেইন্তটোৰ কাৰণে আম পছিছো দিয়া
তাকেহে পৰীক্ষা খামত আমি নিলিখিলে চাই লিখি দিব নেকি
সেইটোয়েতো সেইটোও কথা হয় বাৰু কিন্তু পঢ়াত পঢ়া কামটোতো কৰা পাইছে ন এতে
উম যোনকেইটা ছাৰে মোক মাৰিছিলে সেইকেইটা ছাৰ মোৰ দেখিব মন নাযায় সেইকাৰণে মই সিহঁতৰ বনামেই গাপ
এইগ নাই তুমি মুখ চাবা
আহ
উম
হ
টো
চাম দিয়া চাম দিয়া
অ বাকী মই তোমাক কৈ দিম দিয়া কেতিয়া যাব লাগে ৰাতিপুৱা নহলে সন্ধিয়া মানে
অ এতিয়া হেৰি ছেপ্তেম্বৰতহে
অ ছেপ্টেম্বৰতে টাইম আছে ন স্কুলত যোৱা ধুমছে অ তে হ'ব দিয়া আৰু টাইম আছে যদি অলপ পিছত গলে হ'ল ন সেইটোৱে
গীত নিব পাৰিম কি কৰিব পাৰিম ন
সেইটোৱে সেইটোয়ে হ'ব দিয়া এইটো কাৰণে কল কৰিছিলো তোমাক বোলো
তাকেহে আৰু বাচোন এক চেকেণ্ড
অ
কিয়নো মানে হে কৰিব লাগে মইও ভাবিয়ে আছিলো কলটো কৰো বুলি বা নিজে কৰি দিলা
অ সেইটোৱে সেইটোয়ে সেইকাৰণে কল কৰিছিলো তোমাক ঠিকে আছে ন অ হ'ব দিয়া তেনে ৰাখো ন বেলেগ দিনা কথা পাতিম হ'ব দিয়া
উম